হেল্ল।
হেল্ল।
কত আছাঁ?
মই ঘৰত আছোঁ। তুমি কত আছাঁ?
মইয়ো ঘৰতে আছো। বাকী স্কুল যোৱা নাই আজি?
স্কুলত আজি যোৱা নাই।
উম।
গাটো বেয়া লাগি আছে।
উম, মইয়ো আজি যোৱা নাই। গাটো আজি আৰু বহুত গৰম দি দিলে। সেইটো কাৰণে শৰীৰটো শৰীৰটো অলপ বিষ কৰি আছে। কালি অলপ কাম আছিলে, কাম ঘৰৰ ঘৰৰ কাম অলপ কৰিলো। ৰাতিপুৱাৰ উঠি ভৰিটো বিষ ফুলি আছে পিছত আৰু ধোৱা নাই।
উম।
আজি গাড়ী অলপ বেছি জ্বলীয়া আছে, এক্সিডেণ্ট হৈছে বোলে শুনিছা? এক্সিডেণ্ট হৈ আছে, বহুত এক্সিডেন্ট হৈ আছে।
ইমান গাড়ী চলি আছে আজি।
বহুত গাড়ী চলি আছে।
উম।
মই হেৰি স্কুল যাওতে যাওতে, পৰহি দিনা এক্সিডেণ্ট এটা দেখা পালো। বুজিলা। চাৰি চকা আৰু বাইকেৰে খুন্দা মাৰিল। মানুহটো নাকেৰে মুখেৰে তেজ ওলাই গ'ল একদম। মৰিয়ে যাব চাগে। মই পিছত চোৱা নাই ইমান স্পীডত বাইক চলাই আজিকালি। বাইক চাৰি চকা।
কিমান স্পীডত চলায়।
লাহে লাহে চলাব লাগে, বাইক চাইক সেইটো কাৰণে আমালোকৰ স্কুল যোৱাটো দেৰি হৈ পৰে অ', বিভিন্ন অসুবিধাত পৰে। মানুহৰ গাড়ী লাহে লাহে চলাব লাগে ইমান
অ', লাহে লাহে চলাব সিহঁতেও।
টি এক্সিডেণ্ট বিভিন্ন ধৰণৰ আৰু কিবা কিবি হৈয়ে থাকে। স্পীড চলালে। স্পীড চলালে এক্সিডেন্ট হৈয়ে। আজিকালি ল'ৰা ল'ৰাবিলাকে ইমান স্পীডত চলাই গাড়ী।
উম, লাহে।
স্কুলত যোৱাটোও ভয় লাগে ৰাস্তাৰে যাওঁতে বুজিলা।
উম।
কালি অহাকালিও হৈছে চা হৈছে এক্সিডেণ্ট। পিছৰ কেইদিনমান আগতো এটা আমালোকৰ ফালে মৃত্যু হ'ল এজনৰ। গাড়ী লাহে লাহে চলাব লাগে বিভিন্ন মানুহ আমালোকে স্কুল যাওঁ বেলেগে হয়তো কিবা কামত গৈ থাকে এক্সিডেণ্টো
উম, বেলেকো চাইকেল দি কামত যায়।
এক লোক একে লোক যদি খাই পেলাই খুন্দা মাৰে। তেতিয়াহ'লে এইটো মৰিবই এশৰ স্পীডৰ ওপৰত চলাই আজিকালি বাইক। ল'ৰাবিলাকে দুইটামান ল'ৰা আছে সমাজৰ অসভ্য ল'ৰা। স্পীডত গাড়ী চলায়। তই স্পীডত চলাব নালাগে।
লাহে লাহে যায়, ইমান স্পীডত গৈ কেনে কি কৰি কি হ'ব আৰু।
তুমি বাইক চাইক চলোৱা?
মই চালাওঁ ইমান স্পীডত নহয় লাহে লাহে চালাওঁ।
অ', লাহে লাহে চলাবা আৰু ট্ৰেফিক চিগনেল মানি চলাবা ভালদৰে।
অ'।
কিনাৰে কিনাৰে ৰাস্তাৰ। ভালদৰে চলাবা।
উম, তুমিচ
আৰু কেইটামান সমাজৰ অসভ্য ল'ৰা আছে স্পীডত চলাই। মানুহক খুন্দা মাৰে। যে লাহে লাহে গৈ থাকিলেও পিছফালে আহি মাৰি দিয়ে।
উম, পিছফালাই আহি মাৰি কেনে পেলাই দিয়ে।
উম। সেইটো কাৰণে কওঁ সদায় নিয়ম শৃংখলা চলিব লাগে। আৰু ল'ৰা-ছোৱালী আছে স্কুলৰ হয়তো আহি থাকে গৈ থাকে। এই তাত লাহে লাহে চলাব লাগে ট্ৰেফিক চিগনেল। ট্ৰেফিক চিগনেল মানি চলিব লাগে।
এইটো নাম নিবনে নহয়?
উম উ।
গাড়ী পলাই উৰাই গৈ থাকে।
সেইটোৱেই তাই চাইলেন্স চলাব লাগে আচলতে গাড়ী।
মোৰ ঘৰৰ ওচৰতো এটা বয়ৰ দুটা বাং নিচে একচিন সেইকাৰণে। দুদিন মান আগ
চাৰি চকাৰে হৈছিলে নেকি?
চাৰি চকাৰে এটা চাৰি চকা আছিল এটা বাইক আছিল।
ঘুমু ঘুমু।
বাইকটো আহি কেনে বাইকটো চাৰি চকাত বা বজাই দিছে। পিছত চিট কি গৈ কেনে ভৰি দুটা ভাঙি গৈছে বাইকটোৰ।
উম আ চাইছা কেনেকুৱা এক্সিডেণ্ট হৈ জীৱনৰ কাৰণে আজি কি
অ অ, জীৱনৰ কাৰণে খুটা হৈ গৈছে।
উম হু হু। সেইটো কাৰণে কওঁ যে গাড়ী সদায় লাহে লাহে চলাব লাগে ট্ৰেফিক সি ট্ৰেফিক ৰুল মানিব লাগে বোলে হেলমেট ব্যৱহাৰ কৰিব লাগে সদায়। কৰ'বাত গ'লে হেলমেট ব্যৱহাৰ কৰা নে?
উম।
ইচু তু হয়নে। কৰবাত গ'লে হেলমেট ব্যৱহাৰ কৰা নে?
মই কৰো হেলমেট ব্যৱহাৰ কৰিবা।
টুক, অ অ অ, হেলমেট ব্যৱহাৰ কৰিব সদায় কাৰণ টু অ, পৰি গ'লেও যদি তোমাক খুন্দাও মাৰে পিছৰ পৰা আহি। পৰি গ'লেও তোমাৰ মোৰটো বাচিব। টোপৰনি মূৰ তো তে একো নহ'লেই হ'ল মূৰ তো গ'লে কুকু মানে শেষ হৈ যাবা।
মূৰত মূৰত পালে মানুহ
মৃত্যুৰ মুখত পৰে উম উ। সেইটো কাৰণেই কও হেলমেটটো সদায় ব্যৱহাৰ কৰিবা।
মই সদায় ব্যৱহাৰ কৰো আমি
মইও কৰো হেলমেট কৰবাত গ'লেই। ঘৰৰ পৰা ওলালে গাড়ী লৈ হেলমেট ব্যৱহাৰ কৰো।
মই ঘৰৰ ওচৰত গ'লেও
চু উম উম উম উম উম উম, হেলমেট লগাব পাৰা। হেলমেট।
ইমান স্পীডত গাড়ী চালাই। ষোল্লশ।
অ টা অ অ অ অ অ প অ প অ প অ। তেতিয়া হলে হব হা।
হব তেনেহলে। কল কৰি দিবা।